হ্ চন্তটো মস্ত গৰম উঠচি ৰ।
ই মৰু এ
অ' মষ্ট গৰম উঠছে। কানতে লোৱা নাই মই ভালকে
মোৰ উছে মোৰ অলমান ঠাণ্ডা পৰ্চি ৰ।
আহ মই বানধিছিলে আৰু ঠাণ্ডা পৰক
অ এ শুনচোন আমাৰ হেৰি নাযায় নেকি দ্বিতীয়খন বিদ্যালয়ৰ। সৰু কেজে মই দি যি যায়?
নাজানো এ তাকাতো উধ বাাদিছো মই নুহুদু মই মই মই দুতাই সংস এ
মই হেৰি সোধবা দিছো ৰ ৰতকাৰাৰে লি
হা
ৰ ত কাৰে লি সোধবাই দিছো মই।
অ অ দলিক কিবা কছনে আৰু কিল লগত।
অ' কৈছো কৈছো কৈছো।
কি কৈছে এ শুন শুন শুন। তাক পক ল'বা দিছ নেকি পক পক। হাক দিছ নে? সেইটো এ শুন তাইক এটা মেছেজ দিবি যে এনকা এনকাই জানায় তো তৰ কথাগিলা। তাতে যাই কিবা এটা ধৰক তাৰ পিছত তই পাৰ যদি সেইটো নলাে থাকিবচ সে ন বুলি কব পাৰিম। বৎস নে অ অ অ মানে খং উঠি আহি
কিহৰ কি হৈ আছে?
এ নাজানো এইকেইটা কিবা সেই এচি যাবাই নোখোজে এই খণ্ডৰ পৰা
অ' মাহেত কৈ আছে। জুৰে জুৰে অ' গম্প পাইছোঁ গম্প পাইছোঁ দে আমাৰ এতিয়া কেইটা হ'ল, কেইটা হ'লে আমাৰ?
আমাৰ এই নতুন নতুন হয় কেইটা।
অ'
অ' কালি সেই কৰা গৈছি, এইকেইটা নতুন, আৰু পাঁচটা পাঁচটা আছে।
এই নহয় এ, চল্লি কেইটা হ'ল আমাৰ? এ মই সেই খোধছো।
কোন?
এ আমাৰ এই মুখত যে খানা পি, খানা পিটকা কৰা
ফ্ৰি নে?
হে?
এ, প্ৰথম চ ত হচৌকাৰে চি ভট আকাৰে ভাঁ
অ' মানে নত হোচৌকাৰে নি
অ' মই ময়ো
কি কৰছি?
অ', সেই সুধি কব বোলে হেঁতৰ ঘৰৰ দ্বিতীয় সদস্যটো।
অ', মই কৈছো কি তোমাৰ যদি কোনোবা সেনেকা লগ আছে তেতিয়া হ'লি সুধি চাবা এটা বা দুটাক সেনেকাই কৈছো মই।
মিহি মাৰছো মানে এই মানে, হ'লে আমাক মানে কেইটামান ভাল চলি লবা দিছিল। সেনকে কৈছো মই আৰু সেইটো কাৰণে আৰু জাকে তাকে কবাও নোৱাৰি ন, সেইটো কাৰণে তোমাক কৈছো আৰু যি যাক যাক মানে ভাল আৰু হেতঁক কৈছো।
ই মই তাইক কি কৈছো তুমি, তুমি অলপ মানুহটো শান্ত সুস্থ সেইকাৰণে তোমাক ল'ব।
এই তোৰ নেট্ৰক নাই, নেত তোৰ নেট্ৰক নাই। অ' আহিছে আমাৰো ভাই, কি পতা পটনি মাৰছো।
তাকেতো মই কৈছো যি তুমি অলপ মানুহতো শান্ত সুস্থ, এতিয়া জাকা তাকে ল'বা নোৱাৰি মানে।
অ', তাই ঘৰত দ্বিতীয় সদস্যটোক সুধি কিনে কম বুলি কৈছি।
অ', মই কৈছো, মই আৰু ফোন কৰি কিনে কৈছো যে হেৰি কৰবা লৈগি ক'বা। যাতে মানে আমি শেষ কবা পাৰো আৰু। কোনি?
লগ লগ, তই যে কাবাক সুধা বুলি কছা।
অ', তাকে সোধছো ৰ মোক গধূলি মানে
ত, কাক সোধছ, কাক সোধছ, কাক কাক সোধছ?
এই হেৰিক সোধছো, কি বুলি কয়, এ পাহাৰলো ৰ লৰা দুটা মান আছে, মানে সেই দুটা লৰা কেইটা মানে অলপ মান সেই টাইপ অলপ ছোৱালিহেন। হলি, মানে মিলি যায়, মিলি যায় পুৰা সেইটো মিলি যায়।
কথা বাতৰাই বহুত ভাল। শুনছা, কথা বাৰ্তাই বহুত ভাল। হলি মানে ইমান এটা মানে চেৰাও নকোবাই, মানে শান্তকে থাক কিন্তু অলপমানে ছোৱালী হেন, ছোৱালী যিহেতু মিলি যাব দে নেকি? যদি যায়, মানে কেনেকুৱা জাগা জানা, ডাইৰেক্ট ই তোক যদি কিবা এটা ভাল লাগে, তোক যদি কিবা এটা ভাল লাগে অ', তুমি এইটো কৰ' পৰা কিনিছা, মোক ক'বাচোন বহুত ভাল লাগিছে তোমাক, এনেকে কয়। অ', যি পিটনি দেই, বেয়া ৰস লাগে।
কত ঘৰ, ওচৰতে নেকি, এতেয়ে?
আহ, আমাৰ চ চাৰি অ' এতেয়ে।
অ বৰষূণ আমি সময়তটো চাৰে চাৰি বজাত কৰি কম দে চবকে
অ চাৰে চাৰি কৰিবা লাগব যদি পাঁচটাতে অ যদি পাঁচটাত ওলাই যাও কথা নাই চাৰে চাৰিত যদি চবে আহি পায়
এই মা আৰু এটা কথা ৰ মোক বগামোলাই কি কৈছে জান?
কি?
এ তাতে একো বস্তু খাবৰ কাৰণে কিনবা নৰ
অ এই এই মই তোক আৰু এটা কথা কওঁ ৰ আমাৰ ইয়াতে চিপছ -চিপছ হয় নে? আমাৰ য়াতে দহ টকা চিপছ্ পেকাট দহ টকা তাতে পোন্ধৰ
অ' অ' আৰু তাতে এক আকো এটা খাবা নোৱাৰো কাৰণ কি জানোনে তাততে চব সেই বনাই গৰু,
অ' জানো
সেইটো কাৰণে মোক সেইটো কাৰণে মোক আৰু বগামলাই, গৈছে যে আমাৰ সংগঠনটো এ ল'ম কিবা লৈ কিনে আমাৰ সংগঠনটোয়ে মিলি কিনি খাম শান বুলি কৈ দেচোন
অ' সেইয়টো আৰু মানে ভাল কিছুমান মানে পায় সেই পায় পাই তাতে মানে খাব পাৰি আমি যত খাইছিলো তাতে নাথ নিমখ, আছে না কিবা আছে একোৱে সোৱাদ নাই বুজিছানে
এ সেইয় তো সেইটো কাৰণে কিবা এটা ঘৰৰ পৰাই নিয়া ভাল বুজি পাইছ নে কাৰণ ভোক লাগবইে তাতে খাটো বেলেগ কথা কিবা এটা ঘৰৰ পৰাও নিবা লাগিব
তেতিয়াহ'লে মই সেই বন নিম পাঁচটা বানে নিম
অ' সেনেকা কিবা এটা নিব লাগব এ এ এই তোৰ
আহ গেছি দে তেতিয়াহলে পাস্তা, বনাই নিবা লাগবো।
অ' মই দছটা বানই নিম দে
ধৰ চাহ, পাস্তা, বা ব্ৰেড, ছেদ তেনেকা ধৰ ক্ৰীম ব্ৰেড।
ত ক্ৰীম
ক্ৰীম, বেড তাৰপিছত অ' দে বা ক্ষমা কৰি দিব খোজা কৰি দিব হেৰী আৰু বা চিচ
অ' হ'ব দে হ'ব দে
বেছি জ্বলা নহয় কাৰ আৰু ইমান খালি গাষ্টিক উঠব।
জ্বলা, নহয় নিবা নোৱাৰো মানে চিপচে তোৰ
আৰু সেই নিবা লাগিব পাইছা মানে যদি ধৰ ইম খাই খাই লৈ কিনে যদি ব গেছো, উঠে মানে
অ' সেই সেই স সেইটো টেনচন নলাবি সেনেকুৱা ভাল পিল সৰু চলি খা পিল মই লম কাৰণ সেই যদি তই এ শুন একেলগে যদি সেই একেল লগে যদি তই দুটাও খাই দে তোৰ একো কথা নাই একদম কমজুৰি কিন্তু বহুত কাম দে মানে সিমান হেভি নহয় আৰু কাম দিয়া সৰু ছোলীক বুজছ
এ সেইটোয়ে তই হেৰি কৰিবি আহ কি হাস্পাতালৰ, বস্তু খিনি লোৱা দায়িত্ব তোৰ
অ' হ'ব দে আৰু এই তোৰ বমি নহা পিল ছিল সিলা মই চব দায়িত্ব ললো তই খাবি নে
হা বমি নহাপিল, এটা খাবি নে
অ' অ' কিয় নাখাম
অ' এটা শুন এ এটা গোটাই বিটে খাবা নোৱাৰো এটা বিল দুটাই ভাগ কৰি খাব লাগ
অ' হ'ব দেই হেৰি মানে কি জাননে সাৱধান হৈ থাকাটো ভাল
এ ত
এনেও এনেও খুম কাৰণ তাতে যাই যাই পাওঁতে পাওঁতে কিমান দেৰি লাগে ঠিক নাই
এ হ'লেও তই যদি এটা গোটাই পটাই খাইিতি খুম তই উৎভাই নাৰাৰিবি তোৰ আৰু ইমান নিছা লাগিব বুজছ এ শুন এটা দটাই আধা কৰি কিনে খাম দে আধা আধা কৰি
যদি দুই
অ' আৰু তিজনন কথা নাই আৰু চব ভাল হৈ যাব অ' এটা দুটা আধা কৰি খাম আৰু আৰু এটা নে দুটা মই লৈ থৈ দিম এ মানে বেলেগকে
অ' ল'বি ল'বি
অ' আৰু অলপমান সেই সে লম আৰু এ কাটা ঘত লগাবা
কি, ক, অ', অ', অ', অ', বুছি দে, আহ, বুছি দে, বুছি দে। অ, সৰু কাপোৰ খান।
অ, সৰু কাপোৰ খান। আৰু এ সেই ল'ম দে, তই তোৰ মন
ভিক্স ল'ব লাগিব। নকৌ চুঙাকে নহ'লেবা। কিতু অ', অ', সেই শিগিলা থাকিবই দে, মোৰ তাত। সেইগিলা টেনচন নলবি কটা মাৰা ঘাঁহত দিয়া বস্তু।
অ, আৰু, আৰু সেই কটাকাও লাগিব। চোৰি, তুৰি লবি।
এই সিগিলা ছাৰে ল'ব দে, চাৰক আনবা দিম।
আমাকো লাগে। মানে নিজৰ সেইৰখানে এৰ পই দি, য, যায়। প
অ', অ', গম পাইচোঁ।
অ, সেইটো কাৰণে তই একদম দাহ এখন লবি, মই চুৰিয়া এখন ল'ম।
অ, আৰু কিবা কঠাৰ এখন লৈ লওঁ, মই বতাহ, চতাহ
গায়ৰিয়ে বঠি খন, ল'ব।
এ, হেল্ল', হেল্ল', এ শতকালশি ন
অ', অ', অ', অ', অ', অ'।
মোক যে, মোক যে, যাৱ ৰাতিয় বুজাইছেি যি মোক ভাল লাগছে বাচা।
উম।
মানে মোৰ কথা অলপ হলোতে এই মোৰ কথা অলপ হলোতে চিন্তা কৰছে, ভাবচোন। সি বাচা, সি বাচা, সি বহুত তল পৰিছে, সি বচা অলপ হলেও মোৰ আগত সি, তল পৰি ছিল।
অ'।
ভাবচোন জনটো মানুহে মোক নিজে ৰেচ উম মোৰ নিজে চিঠি। অ, মানে নিজে চিঠি নপঠাইছিল। যিনে মোক নিজে চিঠি নপাইছে, শুনি মোক নিজে চিন্তা কৰি মোক বুজাব আহিছিল।
জমনি কৰ পা কি হৈ যায় ন হঠাতে।
তাকেটো, মোৰ কালিৰ পাই এতে হাঁহি উঠিল সি মানে মই সেইটো কৰা বুলি ভাবি মই যেতিয়া কম হে কেনেকে, সি কৈছে কি? কিহে, কেনেকে তুমি তোমাৰ লগত চব হৈ নে গৈছে, তুমি এতিয়া যদি সেনেকুৱা হৈ যায় মই কৈছোঁ মই এইবিলাক একো কৰাই নাই, তুমি কি সেইটো কৰা বুলি ভাবি আছা। অ, বাপৰে, বাপ। চব খেলি-মেলি লাগি গৈছে, উলটা তাৰ পিছত সিও হায়ে, মই হাঁহো, অ।
এই সময়তো চাহ খাব আছে।
অ', অ', হৈছি, হৈছি এ, তই কৰ এবাৰ।